হেল্ল'
নমস্কাৰ।
হয় নমস্কাৰ।
হয় আপোনাৰ প্ৰিয় উৎসৱৰ বিষয়ে কিবা ক'বচোন?
আচ্ছা মোৰ প্ৰিয় উৎসৱ এনেই মই দীপাৱলী ভাল পাওঁ। হয় আহ তাত
দীপাৱলী ভাল পোৱাৰ কাৰণতটো মানে মোৰ কলেজ বন্ধ থাকে আচলতে। তাৰ উপৰিও দীপাৱলীত আমি ৰামক মনত কৰোঁ। আমি চাকি জ্বলাও ন সেইটো বাবে মই দিপাবলি ভাল পাওঁ।
অ।
আপুনি কি উৎস ভাল পায়নো এনে?
মোৰ মোৰ প্ৰিয় উৎসৱ আচলতে মোৰ প্ৰিয় উৎসৱ বিহু। আ কাৰণ আ কাৰণ আমাৰ যি আমি যিটো অসমত থাকো ত আমাৰ দেহে প্ৰাণে বিহুতটো আছে। সবৰে। চব অসমীয়াৰে প্ৰাণ যে আছে ন উম। অ সেই হিচাপত মোৰ আহ বিহুতটো প্ৰিয়। পিছে বি বিহুৰ কথা কিবা কবচোন মানে আপুনি কিমান খিনি জানে?
হয় আছো মইও এজন অ অসমিয়াই। সেইটো হিচাপত মই মইও বিহুক আন্তৰিকেৰে ভাল পাওঁ বহুত। আহ বিহু আচলতে আমাৰ বিহু আমাৰ জাতীয় উৎসৱ, আমাৰ অসমীয়া জাতিৰ।
অ অ।
বিহু আমাৰ তিনি প্ৰকাৰৰ থাকে।
উম ত' আপুনি আহ আপুনি এই ৰঙালী বিহু যে আমাৰ ৰঙালী ৰঙালী বিহুত আপুনি কি কৰে আচলতে? প্ৰত্যেকবাৰে কি কৰে?
ৰঙালী বিহুত? ৰঙালী বিহুত আমাৰ নতুন বছৰ আৰম্ভ হয় অসমীয়া মানুহৰ।
অ।
ত' আমি ৰঙালী বিহুত পিঠা বনাওঁ। আমাৰ ৰঙালী বিহুত আৰম্ভনিতে সাতদিন আমি বিহু পাতো প্ৰথম সাত দিনৰ সাতটা বিধ বিশেষ নাম থাকে আমাৰ বিহুৰ ৰঙালী বিহুটিৰ আমি ৰঙালী বিহু তেনেকুৱা পালন কৰোঁ আমি এজনে আনজনক আমি সৰুৱে ডাঙৰক সেৱা কাৰো তাৰ পিছত বিহুৱান দিওঁ আমি আমি তেনেদৰে পালন কৰোঁ
আৰু আহ আপোনাৰ ভোগালী বিষ বিহুৰ বিষয়ে কি মানে আপুনি কি কৰে আপোনাৰ অনুভৱটো কেনেকুৱা
অ মোৰ ভোগালী বিহু মই ভাল পাওঁ কিন্তু ইমান বিশেষকৈ মই ক'ব নোৱাৰিম আপুনি বাৰু ক'ব পাৰিবনে ভোগালী বিহুৰ বিষয়ে অকণ
অ আচলতে মানে যিহেতু মানে কি মই চহৰত থাকো ন ত সেই হিচাপত ক'ব গলে গাঁৱত যিটো পৰিৱেশ হয় বিহু সেই হিচাপত মানে চহৰত অলপ কম হয় যি দেখা যায় এইটো এইটো আপুনিও জানে হয়তো
হয় হয়
এই আমাৰ আচলতে ভোগালী বিহুত মোৰ মতে মতে মোৰ মতে নহয় আচলতে হয়য়ে ভোগালী বিহুত আচলতে ভোগ কৰা হয় ধৰক পিঠা, লাৰু এইবোৰ ভোগ কৰা হয় এই ভোগ কৰাৰ বাবেই এ এই বিহুটোৰ নাম চাগে ভোগালী বিহু তো সেইবাবে যিহেতু ভোগ কৰা সেইবাবে মোৰ ভাল লাগে পিঠা লাৰুটো এনেই চবতে ভাল লাগে আপোনাৰো
হয় হয় মোৰো ভাল লাগে অ বাৰু
আপুনি এ কবচোন আপোনাৰ মানে কি আপুনি এতিয়ালৈকে কোন কোন জাগাত গৈ পাইছে বা আপোনাৰ অনুভৱ কেনেকুৱা মানে কেনেকুৱা কেনেকুৱা ঠাইত গৈ পাইছে কেনেকুৱা
বাৰু এতিয়ালৈকে মই কোনো তেনেকুৱা ঠাইত মোৰ আচলতে ঘু ঘু ঘুৰা ফিৰা কৰাৰ ইমান চখ নাই আচলতে কবলে গ'লে কিন্তু এনেই দুই এটা জাগাত গৈ পাইছোঁ
গৈছিলি
ধৰক মই ছিকিমলৈ গৈ পাইছোঁ টো এবাৰে গৈছিলো মই মেঘাল আহ গৈ বহুত ভাল লাগিল তাত বতৰটো বৰ ঠাণ্ডা
উম এ আমাৰ গুৱাহাটীটো মানত চাগে ঠাণ্ডাই হ'ব
অ হয় গুৱাহাটীৰ তুলনাত বৰ ঠাণ্ডা ঠাই সেইখিনি বহুত ভাল ঠাই। আৰু তাৰ পৰিৱেশ বোৰ বহুত চাফা আমাৰ গুৱাহাটী চহৰত তুলনাত ক'বলৈ গ'লে বহুত ভাল।
আচ্ছা চাফা মানুহবোৰৰ এটা মেইন্টেইন চিভিক চেঞ্চ এটা বস্তু
মানুহ বোৰোও ভাল আমাৰ। পিছে আপুনি গুৱাহাটীৰ কিমান গুৱাহাটীততো বহুত গুৱাহাটীখন মহানগৰ ন এছিয়াৰ ভিতৰতে আটাইত- কৈ ডাঙৰ মহা- নগড় এছিয়া গুৱাহাটীখন আপুনি গুৱাহাটীৰ কোন কোন ঠাইত ফুৰিছে নে এতিয়ালৈকে?
মই ক'ব গলে গুৱাহাটীত বেছি ঠাইত ফুৰা নাই কিন্তু নৰ্মেলি ক'ব গলে এই ওচৰে পাজৰে গৈ থাকো বেছি আৰু তেনেকে ফুৰা নাযায় কিন্তু মই গুৱাহাটীৰ বাহিৰত ধৰক আমাৰ শ্বিলং গৈ পাইছো মেঘালয়ত শ্বিলং
হয় আপোনাৰ অনুভৱটো কেনেকুৱানো
তাতে মানে ধৰক তেনেকুৱাই কিন্তু কি দেখিলো মানে তাত তাত শ্বিলং ফেমাচ কিহৰ কাৰণে এ চেভেন চিষ্টাৰ আপোনাৰ এইটো শুনিছে চাগে ঝৰ্ণা ওৱাটাৰ ফলটোৰ কথা।
হয় হয় শুনিছো
চেভেন চিষ্টাৰ এ তাতে আমি গলো আহ আমাৰ মানে এ এটা গ্ৰুপ গৈছিলো ন ত সেই গ্ৰুপৰ পৰা আমি গলো তাতে গৈ কিনে দেখা পালো মানে কি আমাৰ ফাৰ্ষ্টতে এ এই লাইটলুম বুলি জেগা এখন এটা আছে তাতে ত' তাতে লৈ গ'ল আও তাৰে মানে কি এতিয়া আমি গাড়ীৰ পৰা নামিলো এনেকুৱা লাগিল যে আমি প্ৰকৃত প্ৰকৃতিৰ এটা এ চি প্ৰকৃতিৰ এচিত আছো মানে গুৱাহাটীত তুলনাত সেই জাগাখিনি একবাৰেই শীতল ঠাণ্ডা
উ বৰ ভাল ন ঠাইখিনি
অ মানে কি কি ক'ম আৰু মানে কি আপুনি চাগে যোৱা নাই বা হয়তো আগলৈকে যাব ত' তেতিয়া গম পাব মানে কেনেকুৱা। মানে আমি থাকো চহৰত ন ত সেই হিচাপত আমি যদি সেনেকুৱা ফ্ৰী জাগাত যাওঁ ত তেনে তে- তিয়া ভাল লাগে মনতটো এনেকুৱা লাগে যে আমি ফ্ৰী আমি খোলা মুক্ত হৈ গৈছো ত' সেই হিচাপত ভাল লাগিছে আৰু এইটোতো জানে মেঘালয়ে আমাৰ মেঘৰ আলয় বুলি কোৱা হয় ন মেঘৰ আলয় মেঘালয় তো সেই হিচাপত তাত কি বহুত মেঘ আৰু বৰষুণ বহুত দিয়ে আৰু এইটোতো আমি জানো চবেই যে আমাৰ গোটেই আহ পৃথিৱীৰ ভিতৰত এ মেঘালয়ত যিটো মৌচিনৰাম তাতে বহুত বৰষুণ দিয়ে মানে অতিমাত্ৰা বৰষুণ দিয়ে মানে ক'ব গ'লে চৌবিছ ঘণ্টাই বৰষুণ দিয়ে থাকে ত' সেই হিচাপতো মেঘালয় বহুত আহ জনপ্ৰিয় আৰু ফেমাচ ত' তাতে যোৱা নহ'ল দিয়কচোন কিন্তু শ্বিলঙত সেইখিনি জেগাত বহুত ঘূৰিছো আমি আহ বহুত তাৰে আহ খাদ্যবোৰ আমি খালো তাতে গম পালো ন তাৰে সংস্কৃতিবোৰ কেনেকোৱা এ তাৰে এ খাদ্য খাদ্যৰ ভাগবোৰ কেনেকোৱা খাদ্য কেনেকোৱা তাতে কেনেকোৱা খাদ্য খায় আচলতে বেছিভাগ তাতে এ বইল বস্তুৱে খায় বেছি মানুহ আৰু মানুহবোৰৰ সেইখিনি স্কিনবোৰো ভাল তাৰে মানুহবোৰ ত সেই হিচাপত আহ মানে তাতে ভাল লাগে গৈ কিনে মানে ভাল লাগিছে
পিছে হয় কওক মোৰ প্ৰিয় ৰং আচলতে তেনেকোৱা ধৰণৰ কোনো ৰং নাই তথাপিও মই আকাশৰ ৰংটো যিহেতু নীলা হয়নে আকাশখন চাই মনোৰম লাগে তাৰ বাবে মই আকাশৰ নীলা ৰংটোকেই ভাল অ বৰ
আচ্ছা মানে আপোনাৰ মানে কি বিশালতা কা
হয় হয় মই আকাশৰ বিশালতাটো বৰ ভাল পাওঁ আপোনাৰ পিছে প্ৰিয় কিবা নিতৌ কাৰ্য আছে নে আপুনি আপুনি সদায় কৈছে
আহ মোৰ আচলতে কব গলে মোৰ আছে মানে নোহোৱা নহয় মানে মই যিহেতু এ সৰুৰ পৰাই মই গান গান বাজনা কৰো ত' এইবোৰ সংস্কৃতিৰ চাইডত মানে মোৰ অলপ ৰাপ আছে মানে অলপ ভাল লাগে কৰি ত' যেতিয়া মই সময় পাওঁ দিনত অ অ যেতিয়া মই সময় পাওঁ ধৰক তেতিয়া মই অলপ গান গাওঁ গান গাব ধৰো অ মোৰ আমাৰ যিটো বাদ্য যন্ত্ৰবোৰ আছে ঘৰত ত' সেইবোৰ বজাই মানে এটা অনুভৱ মানে এটা যিকোনো নিজৰ প্ৰিয় কামত এটা অনুভৱ পাই ন যিটো প্ৰিয় কাম হয় ত' কৰি ভাল লাগে ত' সেই হিচাপত মই মানে দিনৰ প্ৰায়ভাগ সময়খিনি বা অলপ কেতিয়াবা সময় নাপালেও অলপ সময়খিনি মই সেইখিনি এ - কৰোতে মই সময়খিনি কটাও আৰু ভাল লাগে প্ৰিয় কাম বোৰ কৰিব লাগে ভাল লাগে। আজৰি সময়ত।
হয় হয়, ভাল লাগে এইবোৰ কৰি।
আপোনাৰ আ - আ - হেৰি প্ৰিয় খাদ্য কি মানে ক'ব গলে আপুনি আৰু আ‌- মানে কি আপুনি ভৱিষ্যতে ক'ত ক'ত যাব বিচাৰে?
আ দৰাচলতে মই এজন পোন প্ৰথমে মই এজন অসমীয়া মানুহ সেইবাবে অ অসমৰ হকেৰে মোৰ প্ৰিয় খাদ্য ভাত, মই ভাত দালি বৰ ভাল পাওঁ, পিঠাও ভাল পাওঁ। আমাৰ যিটো প্ৰিয় উৎসৱ বিহুত বনাই পিঠা, লাৰু পিঠা বনাই সেইবোৰ মই বৰ ভাল পাওঁ। আৰু আনহাতে যদি ক'বলে যাও যে মই কোনবোৰ ঠাইত ফুৰিব বিচাৰো ত' তেনেকুৱাকৈ কবলৈ গলে মোৰো তা - তাৰ উপৰিও মই যদি কেতিয়াবা সুযোগ পাওঁ, সুযোগ পালে মোৰ অসমৰ বাহিৰত যাবলে মন আছে।
অসমৰ বাহিৰত ক'ত? মানে
একচলী মানে কি অসমৰ বাহিৰত বুলি ক'লে মোৰ এবাৰ দেল্হি মুম্বাইখন চা ব ইচ্ছা আছে, মুম্বাইখন বিশেষকৈ চাবলৈ মন আছে। মুম্বাই খনক হেনো ভাৰতৰ সবাতোকৈ যদি টেকনিকেল লাইনত ভাল বুলি কোৱা হয়। হয়। মই মুম্বাইখন চাব বিচাৰো আৰু তাৰ কৰিও মোৰ আৰু এটা বিশেষ ইচ্ছা এটা আছে মানে বেলেগত ফুৰিবলৈ যোৱা নহয় আচলতে এইটোত টো মোৰ এবাৰ ষ্টেডিয়ামত ক্ৰিকেট খেলা চাবলৈ বৰ মন আছে।
হয় হয়, যেনেকুৱা ক্ৰিকেট খেলা ৱৰ্ল্ড কাপ যেনেকুৱা ধৰক আই পি এল।
হয় হয়, আই পি এল, আই চি চি। আপোনাৰ তেনেকুৱা ধৰণৰ কিবা
মোৰ অ' মানে কি - মানে কি ভৱিষ্যতে ফুৰা ক'বাত‌ যোৱা কথা কৈছে নেকি?
ছেম কৰা হয়।
হেল্ল', অ। কবাত ফুৰিব যোৱা অ, মই।
অ বৰ্তমানলৈ মোৰ ফুৰিবলৈ। যোৱাৰ একো তেনেকুৱা ধৰণৰ প্লেনিং নাই।
অ অ আচ্ছা।
এটো যদি থাকে, মই কেতিয়াবা ক'ব পাৰিম দিয়কচোন আপোনাক। বাৰু আজিলৈকে হ'ব দিয়ক।
দিয়ক পিছত লগ পাইচো, পিছত লগ পাম দিয়ক
উহ, মই দেখিছোঁ অলপ মান।
অ। পিছত লগ পাম।